ঐ মন ঐ কোৱা ইণ্টাৰ্ণশ্বিপখিনি ক'ত কৰি আছা?
আমাৰ হেৰি নেলিত, নেশচনেল ইনষ্টিটিউট অফ টেকনলজি।
হয় নেকি তাতে হেৰিতে চ'লমাৰ আগত, চ'লমাৰ আছে ইউনিভাৰ্চিটিৰ আগত ন। গল নে নাই দে কৰি?
অ' তিনদিন তাত কৰিলো বাকী এতিয়া দংঘাত
এতিয়া, এতিয়া ক'ত হৈ আছে?
কজ থিয়ৰী হৈ আছে ইয়াত।
বাৰু হেৰি, তোমালোকৰো তাত ন চয়নো গৈ আছে?
অ'আমি চব একেলগে।
উম আমাৰো ট্ৰেক শ্বত কৰি আছো মাছ গাঁৱতে আছে।
ট্ৰেক্সত।
অ' তাত তোমাৰ বায়', হেৰি বায়' গেছ আৰু ৱেষ্ট মেনেজমেন্টৰ ওপৰত পঢ়াই আছে এতিয়া।
আ আচ্ছা, ক্লাছ কৰি আছ নেকি?
ক্লাছৰ নিচিনাই হয় প্ৰেক্টিকেলো কৰিব লাগিব ফিল্ড ষ্টডি আছে অহা সপ্তাহ তিনদিন। চাৰি দিন আমাৰ ঘৰৰ লোকেলিটিৰ ৱেচ বোৰ চাব কৰি ফটো চটো উঠাই কেনেকে পাৰিটো কব লাগিব। তাকে আজি বায় গেছ কেনেকে বনাই সেইটো ক'লে এইটো পাইপবোৰ থাকে এ কিবা কিবি এনেকা কৰি ৱেষ্টবোৰ পেলাই তাতে গেছ মি ধনবোৰ ওলাই ইনষ্টল কেনেকৈ কৰে সেয়া সেয়া বুজাইছে। ছ'লাৰ প্লেণ্টৰ কথা বুজাই আছে।
আমাৰ পাইথন ডা, কিৰি আজি থিয়ৰি কৰালে এগাল মান লিখালে দিনডাল। অ, কলেজত লিখাছে, থিয়ৰী ক্লাছত। অ, প্ৰেকটিকেল কম্পিউটাৰ কৰিব দিয়ে।
আহ।
এনে কলেজত লিখিব দিছে, এগাল।
অ, আমাৰ আজি অনলাইন লৈছে, দহটাৰ পৰা বাৰটালৈকে অনলাইন প্ৰিন্সিপাল দৰং। কলেজৰ প্ৰিঞ্চিপাল থিজপুৰ কলেজৰ প্ৰিন্ঞ্চিপাল আৰু বহুত কেইটা মানুহ কোমাই গৈছে কিবা, কিবি পুতিছে, কৰিছে, দুঘণ্টা। ক্লাছ তাৰপিছত দুটাৰ পৰা আকৌ অফলাইন লৈছে কলেজ যাবলগীয়া হৈছে। মাজগাঁৱত, চৰি। নাই, নাই, কলেজত দুটামান ক্লাছ হ'ব তাৰপিছত মাজগাওতো ল'ব বোলে।
আত্ছা।
কেনেকে কৰে এইটো হিন্তৰ কথা আৰু।
এমাহত গমপ্লিট হ'বনে তোমালোক এমাহত। হ'ব, কনে
পোন্ধৰ দিনীয়াহে হ'ব আমাৰ তাতে এ, কি, মেনেজ কৰে কৰিব তোমালোকৰ কিমান দিনৰ
মই পুৰা থাৰ্টি ডেইজ।
পুৰা থটিজ, পুৰা সদায়তো যাব নালাগে, অনলাইনো হ'ব চাগে।
চানডে, বন্ধ।
ত, চাৰিদিন বন্ধ, চাৰিদিন বন্ধ, ছয়, চাৰি, চাৰি আন দিন বন্ধ হ'ব।
অজান, দুদিনক বন্ধ, দুদিনকে বন্ধ। আনিম বন্ধ, বাইশ দিন হ'ব।
বাইশ দিন হ'ব। আমাৰো এতিয়া ছয় তাৰিখৰ পৰা কৰিব গ'লে একৈশ তাৰিখলৈকে হৈ যাবগে।
চ, আমাৰ আকৌ একজামো দি'ব লাগিব হ'লে।
একজামো দিব লাগিব অ, একজাম নহয়, আমাৰ লাষ্টত হেৰি হ'ব এইটো কি বুলি কয়। প্ৰেজেটেশ নিচিনা হ'বোলাইন জানো কি প্ৰেন্টন'ব পাৱাৰ পইন্ দ, পাৱাৰই তিন, চাৰ কৰিব লাগিব বোলা।
আহ, তুমি কলে ত বজা ল'ব লাগিব, তেনেকুৱা হ'লে।
হেৰি স্নাৰ কৰিব লাগিব নেকি কিবা তাতে স্কনাৰমান ভাল ভাল নালাগে। প্ৰেজেনটচনটা বনাব লাগিব, তাতে্লাই টোৰ হেৰি কৰি, কৰি দেখাব লাগিব নেকি কৈ, কৈ
তুমি অ, লেপটপত যালাব লাগিবাে।
লেপটপ এটা ল'বতো লাগিব চাগে। কিন্তু অফ ফোনতো কৰিব পাৰিম চাগে সেনেকে কৰিক্ৰন শ্ব কৰি লাইজ মোৰ উপায় নাই, এতিয়া পটককে, লেপটপ এটা লৈ ল'ব নোৱাৰিম নহয়।
সেইটোৱপোনত বহুত কষ্ট হয়।
এটা কাম কৰিম তুমি তোমাক মই ডেত বোৰ দি দিম তুমি
অ, মো, পাই য'বা। ই, অ, মৰ, মৰাু এক ম তুমি বাবা যাবা দি দিবা।
উম, কথা নাই বাৰু সেইটো।
হে, কিবা, কিবি প্ৰেজেন্টচন দিব লাগিব। আৰু উপায় নাই, অনলাইনত দিব লাগে। ফ্ৰেডত দিয়া হয়, ভাল লাগে। বনাই লৈ যাওঁ তাতে কৰিব পাৰো। অফিচটো সৰু হয়, ডাঙৰ নহয়। তাতে নতুন হয়, ইনোগ্ৰেশন।
গভমেণ্ট নে এনে নহয়?
এতিয়া হেৰি কি কৰিছে নিজে ইণ্ডিভিজ ভিজুৱেল কৰি আছে। আগতে ই-ইউনিভাৰ্চিটি আণ্ডাৰত আছিলে। আগতে ইউনিভাৰ্চিটি আণ্ডাৰত আছিলে। এতিয়া ন তুনযে ইউনিভাৰ্চিটি হেৰি কৰিছে, আজি চ'লাৰ প্লানট গাল দেখাইছে, বায়' গেছ কিবা কিবি। ৱেষ্ট মেনেজমেণ্ট টৰ, মানুহ আছে সোমাইছে। এইটো কামত দিব আগত পাইঠান চাইঠান। এ, পাইঠান চাইঠান কামত দিব আগত।
গৰমত বোলো যাবলেই মন নাযায়।
আজি কিমান ৰ'দত গৈছো নহয়, মই দুটা বজাত গৈছো কিমান টিকটিকীয়া ৰ'দ। তাতে গৈ মিছন চাৰিআলিত গৈছো, মিছন চাৰিআলিৰ পৰা গৈছো আকৌ।
অ, ৰাস্তা গালো বেয়া।
ৰাস্তাটোতো নকওঁ আৰু, কৃষ্ণ! অভাৰ ব্ৰিজটো আকৌ ইফালৰ পৰা হেৰি খিনি ইফালে কমপ্লিট কৰি দিলে। তোমালোকেতো, অ, তোমালোকেতো ডিপুতা চাইডৰ পৰা উলাই দিব পাৰা, সোমাই পেলাই।
এ বহুত লং হৈ যায়, এনেই এনে
কিন্তু মই কৈছো পৰুৱা পৰুৱা চাইডৰ পৰা যোৱাতকে ধোলাবাৰী চাইডৰ পৰা গলে চিধা পৰিব।
আহ, তোমাৰ নেলিখন বহুত দূৰত আছে ন' আৰু ত আ য দিমাহ খতিপা
ইউনিভাৰ্চিটিৰ পৰা আৰু আগত, চিধা যাব লাগে নে ক'ত?
অহ', চিধা, ভিতৰলে। সেইকাৰণে আমি পৰুৱা দি গ'লে মানে ডাইৰেক্ট পাই, মানে তাৰ পিছফালে ওলাই গৈ।
অ', আমি যোনটো কৃষিবিজ্ঞান কৰিছিলোঁ, সেইটো ইউনিভাৰ্চিটি যোনটো ভিতৰত সোমাই যোৱা ৰাস্তাটো তাৰ আৰু অকণ আগত গ'লেই পাইগে। তাতে আৰু, এ, বিকাশে ক'ত কৰি আছে?
মেথছ আৰু ফিজিক্সৰ একেলগে কৰাইছে, উম, মে সি স্কুটি লৈ যায়। অ, স্বয়ন অ', স্বয়ন অ', তাৰ লগত নাযায়?
আচ্ছা অকলেই যায়।
উম, স্বয়ন নগ'লে সি মোৰ লগত যায়।
অ', স্বয়নে ন যায় নেকি সদায়?
ছয়ন নহয় দুদিনমান যোৱা নাছিলে, তাৰ কিবা ভাওনা আছিলে।
এতেন্দেঞ্চ।
অ', চাৰ্টিফিকেট খন যদি লাষ্টত নিদিও বুলি কৈ থৈ দিয়ে?
নাজানো আৰু সেইবিলাক দেই। তোমালোকৰ এই এতেন্দেঞ্চ লগত, এতেণ্ডেঞ্চ লগত ডেইলি চাইন কৰিছেনে?
না আমাক মেইনটেইন কৰিব কৈছে, কিন্তু তাৰ অনলাইনৰ যোনখন হৈ আছে আজিৰ পৰা ষ্টাৰ্ট হৈছেহে আমাৰ অনলাইন আৰু অফলাইন, আ তাৰ আজি, আজি এটেণ্ডেঞ্চ লৈছে ৰাতিপুৱা ৰাতিপুৱা সিহঁতে কেপচাৰ কৰিব, তাৰ পিছত, তাৰ পিছতেই দিব।
আমাৰ চাইন তাইন একো কৰাই নাই, আমাক কৈছে তোমালোকে ৰাখি থোৱা, আমি লাষ্টত চবকে চাইন কৰি দিম।
অ', সিনটৰটো মত সিনটোৰ ম'ডত কিবা অতেন্দেন্স আছে চাগে।
হয় সেইটো সিহতৰ মানত চাই পেলাই দিব আৰু তোমাৰত তোমাৰ কেইটা আছে সেইখননে সেনেকে চাই পেলাই কৰি দিব।
অ', আমাৰতো ৰিজাল্ট দিয়া নাই ন? ফৌৰ্থ ছেমৰ?
ফোৰ্ট চেমৰ ৰিজাল্ট ফিফত চেমট দিব। অই এডমিশন হৈ আছে বোলে।
অ', আমাৰ হ'ল।
অ', ফিফ্ট চেমৰ এডমিছন তুমি কৰি ল'বা। অ', আমাৰ ফ্ৰী এডমিছন নহয় আমি আগতে কৰিব লাগে যে আমি আমাৰ ফ্ৰী যে।
অ'।
আমি আগতে কৰিব লাগে তোমালোকৰও হৈ আছিলটো। আচ্ছা চাবা দেই।
ফিফ্ট ছেমৰ এডমিছন ফিফ্ট ছেমৰ এডমিছনটো ফোৰ্ট ছেমতে কৰিব লাগে নেকি? নহয় নহয় কমপ্লিট ষ্টাৰ্টিঙতহে কৰিব লা নেকি ফিফ্টচেমত।
অ', আমি কিন্তু মানে ডকুমেণ্টবিলাক জমা দিলো আমাৰ ফ্ৰী এডমিচন ন আমি ৰেচন কাৰ্ড এইবিলাক দিব লাগে। সেয়া দি আহিছোঁ সিদিনা।
অ', আয়ুষৰ উঠনি কল কৰিছে। সি নিদিলে মোক এতিয়া কৈছে মই কি কৰিম মই বোলো প্ৰিঞ্চিপালৰ লগত কথা পাত।
অ', কৰি দিব পাৰেটো প্ৰিঞ্চিপালে।
আৰু বেক লাগিলেতো নিদিয়ে এনেও। ছেকেন্ড চেমৰ ৰিজাল্ট ললোতো ল'লো নহয় আমি থাৰ্ড ছেমৰলৈকে ল'লো দেখোন ৰিজাল্ট।
আমাৰ আমাৰ জুনিয়ৰখিনিৰ অটনমাছ।
অটন'মাছৰ দিলে নেকি কেতিয়া দিলে?
অ', এ সিদিনাখন দিছে কেনেকুৱা বেক লগাইছে পোৱালিবিলাকৰ।
সেইটোতো লগাবই ভাই, এতিয়া মাছৰ হাতত
অ', মোৰ চিনাকী পোৱালি এটা এটা চাবজেকট বেক লগাই দিছে।
সেইটো এটা এইটো সেইটো সেইটো নিজৰ মাষ্টৰৰ ওপৰত কথা। আৰু যদি ভাল হয় ভাল হ'ব নহ'লে আৰু গ'ল। মোৰ প্ৰেক্টিকেল সিদিনা কেমিষ্ট্ৰিত কি কি সুধি দিছে ভাই।
এ ভাই-ভাইভাত?
অ', ভাইভাত বহুত কিবা কিবি সুধি দিছে ঐ পঢ়িও গৈছিলো বুলি অলপ লিখাখিনি। আগতে লিখাখিনি নপঢ়ো ন বাহঁটো পাই যাওঁ এবাৰ। অলপ কৰিছো বৰটানীটো ভালেই হয়। মেজৰ প্ৰেক্টিকেল ভালেই হয়।
এক্সতাৰনেল আহিছিল নে?
এক্সট্ৰানেলে লৈছে।
অ', ক'ত আছিলে এক্সট্ৰানেলটো তোমালোকৰ
জানো কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টনো ক'ৰ পা মাতে, বটানীটো হেৰিৰ পৰা মাতিছে তেজপুৰ কলেজৰ।
আচ্ছা আমাৰ যে মই তোমাৰ হেৰি পাইথনৰ ভাইভাৰ দিছো হা ৎ।
অ'।
তাত মোক সুধিছে থ্ৰিঅ'ৰি কোৱা? ভাই একো লিংকে নাই মানে ন মই বোলে কণ্টাম ফিজিক্সক তেতিয়া মই কটো বেলেগ কথা। মই দি আছো পাইথনৰ ভাইভা মোক সুধিছে সেয়া প্ৰশ্ন।
কি কৰ আমি গৈছিলো ন। তাত কৈছে তোমালোকৰ তিন তিনি ঘন্টা।
অ'।
তিনি ঘণ্টা হ'ব, এঘাৰটা পৰা এটা কৰিব এঘাৰটা বা বাৰটা বাৰটা পৰা এটা, নাই ৰ'বা অ' এঘাৰটা বা বাৰটা বাৰটা এ এটা বা দুটা এনেকাে কৰা, তাৰপিছত তোমালোক অ আমি এটেন্ডেন্ট তোমালাক এমাহৰীয়া হব? আমি মিলাই দিম ৰহ। তোৱা। এটেন্ডেন্ট দিম এবাৰৰ। এটেন্ডেন্ট মিলাই দিম বোলে একমাহৰ। এই নৱপ্ৰভাতত এই তপচ্য অন্তৰ যে এই যে নিশ যে
অ', ভাল আছে। আচ্ছা আচ্ছা। এট ভাল। অ', সিহতে ভাল আমাৰ তোমাৰ ডেইলী ডেইলী ক্লাছ কৰা, তাৰপিছত আকৌ এ প্ৰেক্টিকেল কৰা।
আৰ্টচৰে ভাল।
অ এ। কি কব আৰু উপাই নাই। এ বা বাচ কলা
ভাতটো খালো ভাতটো খাই ওলাই গৈছো, এতিয়া ঘৰত যাম পাপা আহিব পেহিতৰ ঘৰলে গুচি আহিলো। বাৰ এই দাঁতৰ কিবা হৈ আছিলে।
আচ্ছা আচ্ছা।
এই পিছত পাপা আহিলে ঘৰ যাওঁ তাৰপিছত জিমো যাব লাগিব চাগে আজি। অনলাইন হ'ব, কাইল পৰা ক্লাছেছবোৰ অৱস্থা বেয়া কৰি দিছে। দহটা বা দুটা হা চৰি দহটা বা বাৰটা হা। আকৌ বাৰটা বা কণ্টিনিউ পেলাই দুটা মানকে কৰি দিপেলাই থৈ দিব পাৰে, আকৌ দুটাৰ পৰা আকৌ কৰিব পাঁচ চালেগে মানে ভালকৈ শুভোও নোৱাৰিম
অনলাইনে কৰিম অনলাইনে কৰিম
অ এইটো তো আমি এইটো খোৱা সময় ন ৰাতিপুৱা ধৰি লোৱা আমাৰ এতিয়া দছটাৰ পৰা উঠি পেলায়।
তোমালোকে যাব সেইকাৰণে হৈ যাব।
অ পাঁচ পাঁচ ঘণ্টা এক দু তিনি চাৰি পাঁচ ঘণ্টা
উম', দিয়া অলপ অলপ পিছত কথা পাতি লব অলপ কাম আছে। হেল্ল', অ', অলপ পিছত কথা পাতিব বাৰু মই এফালে যাব লগা আছো ঠিক আছে দিয়া বাই বাই
অহ বাই